হেল্ল'!
কি কৰিছা?
এয়া বহি আছো তুমি?
অ মই সেয়া বাচন কেইটামান আছিল ধুই পেলাই এ তাৰপিছত। নে আৰু এতিয়া কিবা এটা চাম অকমান। ৰেষ্ট কৰিম তাৰপিছত এফালে যোৱা কথা আছে যাম কি কৰো বতৰো ভাল নহয়। হয় মানে তোমালোকৰ ফালে কেনেকুৱা বতৰ?
বতৰ নাই আমাৰ ফালেও ভাল নহয়।
অ
চাহ তাহ খালো, তোমালোকে? হ'ব
অ', খালো খালো। ৰুটি খালো।
অ
তাৰপিছতে আকৌ দুপৰীয়া ভাত খাম চাহ তাহ মাজত চলে আকৌ।
চলে, উম।
চলে, চাহটো খুব খাওঁ মানে।
আহ
চবে খাই যে আমাৰ মাহঁতেও খায়।
অ'।
তাতটো চলি আৰু
উম
বাকী মাইনাজনী কি খবৰ? তোমালোকৰ?
তাই হেই স্কুল গ'ল।
অ স্কুল আছে নহয় আজি ন! উম
দুটাত ছুটী হব আকৌ
চেভেন বুলি কৈছে জানো তাই উম উম দুটা বজালৈ থাকে ন
দুটা দিওঁ দিওঁ
অ নহ'লে বৰ কষ্ট পাব ন
অ আজি টিফিন নিজে বনাই লৈ গৈছে হেৰি বুট তিয়াই
এ নিজে ৰেডি কৰিব পৰা হৈছে আৰু
কাজু লৈ গৈছে আপেল অকণ সৰু সৰুকে কুটি লৈ গৈছে
কেতিয়াবা ফুইড খাব লাগে
অ তাৰপিছত অ তাৰপিছত কৈছে হেৰি যে গৰম যে এতিয়া বস্তু বোৰ ঠাণ্ডা হৈ গ'লে খাবলৈ মন নাযায়গৈ
এনেও বেয়া লাগে তুমি চাবাচোন ৰুটিয়ে হওক মেগিয়ে হওক যিয়ে নহওক
তাকে মেগীটো নিদোৱে মই মেগীটো নিদোৱে মই
ছোৱালী মানুহ যে ছোৱালী মানুহ ন মাকৰ এনেও হেল্প হয় অ ছোৱালী বিলাকে অকমান সহায় কৰে মাক
উম আকৌ আদাও কুতি লৈছে সৰুকে জলকীয়া অকনো লৈ গৈছে এনে জ্বলা খাবলৈ মন নগলে জ্বলা অকমান খাই দিব তেতিয়া মানে খাব আৰু
আ
কালি মানে দেউতাকে কৈ আছে যে তুমি এতিয়া খাব লাগিব তুম নহ'লে মাহে মাহে তোমাৰ অসবিধা হলে দিগদাৰ হ'ব নহয় তুমি দুৰ্বল হৈ যাবাগে সেইটো কাৰণে মানে নিজে কিবা ভাবিছে নেকি অ অ
বুজিব ছোৱালী মানুহৰ জ্ঞানতটো এনেও হেল্ল'
উম
তাকে তাৰপিছত দুপৰীয়া সাত চাত
দুপৰীয়া ভাত বনাব লাগিব ৰাতিপুৱা আকৌ আমাৰ আকৌ খোৱাাতটো সোনকাল হৈ যায় নহয় চাৰে সাতটা মানতে খাওঁ চাৰে সাতটা আঠটালৈ খাই দিওঁ আমি
ৰাতিপুৱা
ৰাতিপুৱাও ভাগে ভাগে ওলাই যায় যে সেইটো কাৰণে অ এতিয়া আকৌ মানে অ দুপৰীয়ালৈকে কিবা অকণ থও বুলিও বনাবকো মানে দৌৰা দৌৰি হয় যে নহয়গে আকৌ দুপৰীয়া আকৌ ইচাকে বনাব লাগে
গৰমো নহয় ন গৰমত ফ্ৰিজত নথলেতো বেয়াই হ'ব
পলে সেইকাৰণে আকৌ বনাবই লগীয়া হয়
উম
বেছিকে বনাই থাকিবও সময় নহয়গে
সেইটো হয় ৰাতিপুৱা অলপ চিম্পুল হৈ যায় না উম হয় দিয়া ৰাতিপুৱা সময়তো যে চবৰে ঘৰতে হয় ন ভাগে ভাগে চব যায় ডিউটি যায় স্কুল যায় তেনেকুৱা আৰু আমি এতিয়া ঘৰত থকা মানুহ কাৰণে আৰু পঢ়াৰ দিনতো আমিও ধৰা হয় এতিয়া পঢ়া শেষ হ'ল কাৰণেহে ধৰা
তাকে তাই এতিয়া আকৌ নিজৰ খিনি নিজে কৰি ল'ব নিজে কৰি লোৱা হৈছে যে
হ'ব হ'ব এ এতিয়া যি মানে ডাঙৰ হয় আহিব এ বুজি পোৱা হৈছে ন
আগতে হে মই কাপোৰ চাপোৰ বোৰ উলিয়াই দিব লাগে এতিয়া নালাগে নিজে কৰে
পিন্ধাটো নিজে পিন্ধ
উম পিন্ধা নিজে পিন্ধে উম হেৰি গডৰেজ পৰা নিজে উলিয়াই আনি
অ সেইখিনিও তোমাৰ ৰেহাই দিয়াছ
অ সেইখিনি এতিয়া মানে সেইখিনি চাব নালাগে আৰু তাৰ মূৰটো চুলি খিনি বান্ধি দিব লাগে এতিয়া নালাগে মানে নিজে কৰে মানে নিজে কৰিব
উম বহুত সকাহ হৈছে দিয়া তোমাৰ বহুত সকাহ
আকৌ মই থৈও আহিবগৈ লাগে যে মই ময়ো ওলাই যাব লাগে সেইটো কাৰণে অ স্কুললৈ মই লৈ যাও থৈ আহি থব লাগে সেইকাৰণে ময়ো ওলাই যাব লাগে দিগদা
উম উম ঘৰত থাকিলে তেওঁ প্ৰব্লেম নাই দিয়াকৈ ধুনিয়াকৈ দিব পাৰি। তাৰ মানি এক সমানে যাব লগা হ'লে
সমানে যাব লগা হয়। উম, একেলগতে সমানে ওলাই আহো যে।
দেউতাকো যায় আৰু ন। তুমি কিবা, এতিয়া কিবা কৰিম বুলি ভাবিছানে। নে এনেই আছা ঘৰতে। কিবাকিবি পৰীক্ষা-চৰীক্ষা বিলাক দিছা নেকি নাই।
তেনেকে ভাবু। কিন্তু মানে সেই আকৌ উম, কাম-বন এইবিলাক কিবাকিবি স্কুল অনা মানে। মই কেতিয়াবা কিবা সময়ত, তাই অকমান ডাঙৰ হ'ব লাগিব আৰু।
উম, উম, উম, সেইটোও হয় দিয়া।
হয়নে, তাই অকমান ডাঙৰ হ'লে। তেতিয়া মানে অ, ধৰা অক অকমান এৰিব পৰা হ'লেহে মানে ময় সেইটো কৰিব পাৰিম। এতিয়া অকণ সৰু হৈ আছ যেন নহয়।
হয়, আক।
কোৱা হোৱা নাই যে
অৱশ্যে এটা কথা দ দেই, মাকহতৰ মানে কি। মাকহত ঘৰত থাকিলে কিন্তু ভাল আচল।
ভাল-ভাল উম।
হয়, সেইটো কথা।
ছোৱালী মানুহ এতিয়া অকলশৰে ঘৰত সদায় থৈ দিবও
দিগদাৰ-দিগদাৰ। আজিকালি চিত চিতুৱেচন বিলাক এনেও ভাল ন।
উমহ্, সেইটোকাৰণে। নিজে বুজি পোৱা হওক এইটো ভাল-এইটো বেয়া। নিজে বুজি পোৱা হোৱাৰ পিছত তাইৰ আৰু, তেতিয়া ইমান কথা নাই আৰু তেতিয়া এৰিব পৰা হৈ যাব আৰু।
উম।
মইয়ো কিবা এটাত